শুনমি শুনিছানে?
অ শুনিছো শুনিছো শুনিছো। কি কৰি আছা?
এনেই আছিলো ৰবা মই। তুমি কি সুধি আছা?
মই এই তোমাৰ ঘৰত মানে মাহতে নাই ত ভাত চাত বনাই পেলাই মানে খাই উঠিলো ৰবা। এ বিৰাট এলা লাগে এইবোৰ মানে ভাত বনাবলে।
অ পছে এলাহ কৰিব লগা ইমান হেৰি টান কামো নহয়, যিহেতু আজিকালিটো চবে কৰেই যে মই দেখোৱে লৰাই হওক বা ছোৱালীয়ে হওক ছোৱালীয়ে ত কৰেই যিহেত- তৰু ল'ৰানো ইমান টান ন কি ভাত দালি বনাওঁতে আকৌ বেছি টান নহয় যিহেতু কৰিব পাৰা আৰু। বেছি কষ্টৰো নহয় কামটো।
হয় কথাটো কিন্তু মানে মই মানে সদায় নকৰো যে তোমাৰ আৰু ঘৰত মানে থাকিলে মায়ে বনাই। ত মানে সেই আৰু মানে সদায় নকৰাৰ ফল মানে পাইছো আৰু এতিয়া মানে এলাহ লাগিছে মাহতে নথক- অ কাৰণে মানে মাৰ অনুভৱ মানে মই আহ মাৰ মানে এ যি অনুপস্থিতি সেয়া মানে ম- অ মানে অনুপস্থিতিৰ অনুভৱ মানে অনুভৱ মই কৰিব পাৰি আছো। মানে আৰু সেই কামবোৰ মানে অকলে কৰিবলগীয়া হৈছে। তাকে পিছে হয় অ তুমি কোৱাটো হয় এতিয়া এইটো অকল ছোৱালীয়ে যে কৰিব লাগিব কথা নাই আজিকালিতো মহিলাসকল মানে পুৰুষৰ গতে সমানে সমানে থিয় দিছে খোজ কঢ়া মানে সমানে সমানে সকলো বৃত্তিতে সকলো চাকৰিতে সমানে মানে মহিলাসকলে পুৰুষৰ অ মানে মানে তোমাৰ আগবাঢ়ি গৈছে নে কি কোৱা?
তাকে ময়ো সেটোৱে ক'ব লৈছিলো যে যিমান মানে আজিকালিতো বিশেষকৈ নাৰীসকলে যিহেতু আগবাঢ়ি গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা যিকোনো অ কামৰ ক্ষেত্ৰতে হওক তুমি দেখিবাই মানে আগতে নাৰীৰ নাৰীৰ নামটোৱে কিনো কবা, পাবা, যে নাৰীয়ে এনেকুৱে কাম কৰিছে, নাৰীয়ে এনেকুৱা কামত আগবাঢ়ি গৈছে',
উম', হয়', - হয়', ঠিক কথা কৈছা', মানে, কিন্তু সেয়াই আৰু এতিয়া', মই ভাবোঁ, আমাক- আম', নাৰীক আমি সন্মান কৰিব লাগে লগতে নাৰীক আমি গুৰুত্ব দিব লাগে', আহ', যিহেতু এতিয়া মানে ধৰা আগৰ যুগ নাই দিয়াচোন', আগতে চাগে তুমিও শুনিছা চাগে যে আগতে আহ মই অ আগতে মানে তোমাৰ নাৰীবোৰক মানে তোমাৰ এনেকে পঢ়িবলৈ দিয়া হোৱা নাছিলে। মই মানে বেলেগৰ উদাহৰণ নিদো মই মোৰ আইতাৰ কথাই কওঁ। মোৰ আইতাই তে আইতাহঁতৰ মানে দেউতাহঁতে বা খুড়াহঁতে আইতাহতক মানে বিদ্যালয়লৈ যাব নিদিয়ে শিক্ষা গ্ৰহণ কৰিবলৈ ত, ' আইতাহঁতে মানে তোমাৰ', আহ', কি কয়, মনে', - মনে', লুকাই ', -লুকাই', মানে ইছ বিদ্যালয়লৈ গৈছিলে', ভাবা তোমাৰ মনে', - মনে', বিদ্যা মানে ইমানে মানে তেওঁলোকৰ এ', মানে ইচ্ছা আছিলে মানে আই', তাৰমানে উৎসাহ আছিলে তেওঁ', মানে মনে', -মনে', গৈ পেলাই হ'লেও স্কুল মানে বিদ্যালয় গৈছিলে', কিন্তু এতিয়া সেনেকেনো কিমান দূৰ যাব, গতিকে ঘৰৰ মানুহে যদি', তোমাৰ সহায় নকৰে ঘৰৰ মানুহে যদি', মানে বিদ্যালয় যোৱাত ভাল নাপায় বা পছন্দ নকৰে তেতিয়াতো সেনেকে যাব নোৱাৰে দিয়াচোন', এইটোৱে কথা আৰু সেইকাৰণে মানে পিছত আৰু আধৰুৱা হৈ থাকিল পঢ়া-শুনা কৰা', সেইটোয়ে আৰু কিন্তু এতিয়া দিনতো সেনেকুৱা নহয় দিয়াচোন এতিয়া দিনত সকলো', মানে নাৰী শিক্ষিত বুলিয়ে ক'ব পাৰি সকলোৱে আজিকালি পঢ়া-শুনা কৰে, নে কি কোৱা?
হয়', - হয়', তাকেই আজিকালিতো আহ', গোটেইবোৰক সমানে', সমানে অধিকাৰ দিয়া হৈছে, নাৰীয়ে হওঁক বা পুৰুষে হওঁক, যদি পুৰুষকো পঢ়িব দিয়া হৈছে ঠিক', তেনেকৈ নাৰীকো দিয়া যে তুমি যেনেকৈ ক'লা মানে তোমাৰ আইতাৰ ক্ষেত্ৰতে তুমি দেখিবলৈ পাইছা', যে আইতাহঁতকে বা আগতে পঢ়িব দিয়ে, আগতে মানে ছোৱালী অ', মানে', সিহঁতৰ অকল এতিয়ায়ে ভাবিছে ছোৱালী মানে কাম কৰিব আৰু সেয়ে', ঘৰত বহিয়েই অকল কাম কৰা মানে আৰু', পুৰুষক চোৱা চিতা এইবোৰ কৰা, কিন্তু মই ভাবোঁ যে সেইবোৰ এট', এটা এনে ধং ধৰা কাৰণ আমি যিমান যি হয় আমি', নিজে, আমিও পঢ়ি-শুনি নিজৰ জীৱনটো আমি গঢ়ি তুলিব পাৰোঁ যিহেতু', বেলেগৰ ওপৰত আমি আৰু নিৰ্ভৰশীল হ'ব নালাগে যিমান পাৰোঁ নিজেই কাম কৰি', নিজে- নিজৰ জীৱনটো নিজে চলাই-চলাই যাব', যাব লাগে আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু',
হয়', - হয়', ঠিক কথা কৈছা, মানে এতিয়া', ধৰা নাৰীসকলতো এতিয়া আহ', মানে', বহুতো, নাৰীসকলতো এতিয়া মানে সমান অধিকাৰ পাইছে কিন্তু মই', এতিয়াও মানত আছে তুমি- তুমিও চাগে শুনিছা এইটো যে আগতে এ', নাৰীবোৰক মানে বহু-বহু', ত', অত্যাচাৰ কৰা হৈছিলে আগ', নাৰীক মানে বাহিৰত একো কাম কৰিব নিদিয়ে', মানুহসকলো মতে মানে নাৰীসকলে ভিতৰৰ কাম কৰিব লাগে আৰু মানে', পুৰুষসকলে মানে বাহিৰৰ যিবোৰ কাম আছে সেইবোৰ কৰিব লাগে', ত', মানে সেই এনেকুৱা মানুহৰ মানে চিন্তা ধাৰা আছিলে আৰু এনেকু', কয় মানে কিছুমানৰ কু চিন্তাধাৰা আছিলে যাৰ ফলত তেওঁলোকৰ মানে', ভা', - এ', - এইটোয়েই ভাৱ ধৰা যে মানে তেওঁলোকৰ মানে ছোৱালী সন্তান হ'লে তেওঁলোকে হয়তো মাৰি পেলাই', নহ'লে হয়তো যিগৰাকী মাত', মাতৃয়ে ছোৱালী সন্তান জন্ম দিছে সেই গৰাকী মাতৃক অত্যাচাৰ কৰে, ত, ' এইবোৰৰ মানে কুসংস্কা', সংস্কাৰ আছিলে ধৰা আৰু তেওঁলোকক মানে', ল'ৰা সন্তানে লাগে মানে তেওঁলোকৰ মানে মাথাত চিন্তাধাৰা এইটোৱে আছিল যে যদি ল'ৰা সন্তান হয় ল'ৰাটোৱেই', ডাঙৰ হ'লে হয়তো বৃদ্ধ বয়সত তেওঁলোকক সহায় কৰিব', ল'ৰাটোৱে ধৰা চাকৰি-বাকৰি কৰিব বা ল'ৰাটোৱে আয় উপাৰ্জন কৰিব যিটোৰ দ্বাৰা মানে তেওঁ', তেওঁ বৃদ্ধা বয়সত মানে ভালদৰে-ভালদৰে আৰামচে খাই বৈ', থাকিব পাৰিব সেইটো মানে বহুতে ভাবিছিলে', সেইকাৰণে মানে ছোৱালী সন্তান যদি জন্ম হয়ও সেই ছোৱালী সন্তানক ইমান গুৰুত্ব দিয়া নাছিলে আৰু অত্যাচাৰ', কৰিছে যে ছোৱালীবোৰক সেইটো কা', আৰু সেইটো কাৰণে - সেইটো কাৰণে ভাৰতবৰ্ষ', ইয়াত মানে ছোৱালীৰ স মানে অনুপাত কমি গৈছে। মাজতে পিছত চৰকাৰে আজিকালি বহুত ব্যৱস্থা লৈছে দিয়া আজিকালি চৰকাৰে বহুতো মানে নাৰী সকলক মানে বিনা সকীয়া', মানে বিভিন্ন ধৰণৰ আঁচনি দি সহায় কৰিছে তাৰোপৰি মানে ছোৱালী সকলৰ সেয়া', সম শিক্ষা অধিকাৰ মানে হেৰি কৰিছে আৰু চৰকাৰে বিনামূলীয়া শিক্ষা এইবোৰ বহুতো দিছে আৰু৷
হয়-হয় তাকে সেইটোয়ে নে তুমি যেনেকৈ ক'লা ন এইটো কথা যে আৰু মানে বহুত আগতে আৰু মানে ছোৱালী সন্তান জন্ম হলে মাৰি পেলাই বা উম যোন জন নাতি জন্ম হৈছে তেওঁ মাৰি পেলাই সেইবোৰতো একদম ভাল কথা নহয় ন আমি যিমান পাৰো ছোৱালীক গৈ সমানে এ সম সমানে আমি দুটাকে চাব লাগে ল'ৰা হওক বা ছোৱালী হওক যিহেতু আৰু বহুতে এইটোয়ে ভাবে তুমি যেনেকৈ কলা যে লৰা সন্তান জন্ম হলে মানে লৰাই পিছত বৃদ্ধ বয়সলৈকে চাব কিন্তু মই আজিকালি দেখিবলৈ ভাবিছো বহুত এনেকুৱা ল'ৰা যোনবোৰে মানে বিয়া বিয়া পতাৰ পিছত কি কৰে নিজৰ পত্নীৰ লগত মিলি কেনে নিজৰ মাক দেউতাককে বৃদ্ধাশ্ৰমত থৈ আহে পিছত গৈ সিহঁতৰ ছোৱালীজনী সিহঁতক চাই মই বহুত তেনেকুৱা পাইছো। সেয়া আৰু যিমান মানে এতিয়া আজিকালি যিমান মানে আ এ মই দেখিছো এ ছোৱালী বোৰে মানে মাক দেউতাকক খুৱাই আছে৷ বা চাই পিছলৈকে ল'ৰাবোৰেতো বেছিভাগ ব মানে বেছিভাগ মানে দেখিছো আৰু এনেকা বৃদ্ধাশ্ৰমত থৈ দিয়ে মাক দেউতাকক বহুতে না চাই বহুতে মাক দেউতাকৰ পৰা হাতত উঠোৱা দেখিছিলো আমাৰ ওচৰতে এজনক দেখিছিলো কিবা পইচা নিদিয়াৰ কাৰণে মাককে মাৰিছিলে। এইবোৰ-এইবোৰ কথা শুনিলে কিমান বেয়া দুখ লাগে ন যেতিয়া মাক দেউতাককো মানে পইচাৰ কাৰণে মা মাৰে।
হয়-হয়-হয় ঠিক কথা কৈছ এনেকুৱা কুসংস্কাৰৰ মানুহবোৰ মানে মানুহবোৰ মানে সমাজত থকা তেওঁলোকৰ কোনো অধিকাৰ নাই। তেওঁলোকৰ মানে তেওঁলোকে মানে জীয়াই থকাৰ অধিকাৰ যিসকল মাতৃ পিতৃ মাতৃয়ে তেওঁলোকক জীয়ে মানে ইমান তালি তুলি ডাঙৰ দীঘল কৰিছে সেইসকল ইমান কিজনে তেওঁলোকে আহ হানি অত্যাচাৰ কৰে বা তেওঁলোকে যদি মানে হানি বচাই তেতিয়াহলে মানে হানি মানে কৰে তেতিয়াহ'লে মানে সেইটো মানে কোনো মানে হেৰি নাই৷ আহ মানে তেওঁলোকৰ অধিকাৰ নাই আৰু মই এইটোও জানো যে আগতে মানে তোমাৰ এনে কুসংস্কাৰ আছিলে ভাৰতবৰ্ষত যে অ মানে আ কি কয় পত্নী পতি যদি মৰে তেতিয়াহ'লে পত্নীও একেলগে সেই চিতাতে মানে জুই জ্বলি নিজক প্ৰাণ আহুতি দিব লাগে এনেকুৱা বহুতো মানে আহ উদাহৰণ আছিলে৷ পিছত ৰাজা ৰামমোহন ৰায়ৰ চেষ্টাত মানে সেইটো প্ৰথা বন্ধ হল দিয়াচোন৷ সেইটো প্ৰথা মানে বন্ধ হ'ল৷ ক কি কিন্তু সেইটো কিমান কুসংস্কাৰ আছিল যে পত্নী পতি যদি মৰি গ'ল প পত্নীৰো জীয়াই থকাৰ অধিকাৰ নাই এইটো কেনে বেয়া হেৰি আছিলে আৰু মই ভা কি আচৰিত মোৰ ভাবি পেলাই মানে বৰ আচৰিত লাগে যে ভাৰতবৰ্ষৰ নিচিনা এখন এ জনবহুল দেশ য'ত মানে মানুহে ধৰ্ম ধৰ্মৰ প্ৰতি বিশ্বাস কৰে বা এনে ভাৰতবৰ্ষ এনে এখন দেশ যত আমি গংগাক মা হিচাপে মানো প্ৰকৃতিক মা হিচাপে মানো। তাৰোপৰি আমি তোমাৰ আমি দেৱী দুৰ্গাক পূজা কৰো দেৱী কালীক পূজা কৰো দেৱী সৰস্বতীক পূজা কৰো দেৱী লক্ষ্মীক পূজা কৰো আমি ভাবো যে ধনৰ কাৰণে দেৱী লক্ষ্মী মা লক্ষ্মীৰ সন্তুষ্ট থাকিব লাগে আৰু বিদ্যাৰ কাৰণে দেৱী সৰস্বতী। দুৰ্গা মায়ে আমাক ৰক্ষা কৰিব। তাৰোপৰি আমি নিজৰ দেশ ভাৰতবৰ্ষক উষ নকওঁ আমি কেতিয়াও ভাৰত পিতা বুলি নকওঁ আমি ভাৰত মাতা বুলি কওঁ। তাৰমানে আমি মাতৃৰে সম সম্বৰ্ধন কৰিছো। এই মাতৃৰে সম্বোধন কৰাৰ পিছতো মানে নাৰীৰ ওপৰত ইমান অত্যাচাৰ কৰা হয় আমাৰ দেশত মানে। তাক লৈ পেলাই মানে মই বহুত মানে অ অনুতপ্ত মানে মই মানে ভাবি পালে মান আচৰিত হওঁ মাজে মাজে।
হয় তাকেই মানে যোন গৰাক মানে ধৰা আমি আমি সকলোৱে মা নাৰীৰ পৰাই যদি যিহেতু জন্ম লৈছো। বা আমি পিছলৈকে গৈ নাৰীকে বিয়া পাতে বা নাৰীকে ভাল মানে নাৰীৰ লগতে সিহঁতে জীৱন কটোৱাই বা বিয়াত সেইবোৰ সেইটো মানুহে ধৰা বহুতে এনেকুৱা নাৰিকে অসন্মান কৰে। সিহঁতে নাৰীৰ একো এনেকুৱা মানে থাকে মানুহবোৰে যে নাৰীক একো বুলি নাভাবে। সিহঁতৰ হিচাপ দি নাৰী মানে অকলে কাম কৰিবলৈ থাকে সিহঁতে অকল কাম কৰিব লাগে ঘৰত বহি বহি। আৰু বেলেগ একো কাম কৰিব সিহঁতৰ অধিকাৰ নাই বা পঢা শুনাৰ অধিকাৰ নাই। মৰা মৰি এনেকুৱা কেতিয়াও কৰিব নালাগে কাৰণ এ দুটাই সমানৰ হয় ল'ৰা হওক বা ছোৱালী হওক। যিহেতু এ ছোৱালীৰো সমানে অধিকাৰ থাকিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কাম কৰাৰ ক্ষেত্ৰ তে হওক। যি ক্ষেত্ৰতে মানে দুটাৰে সমান অধিকাৰ থাকিব লাগে আৰু।
তাকে তাকে আহ সমান অধিকাৰ সকলোৰে আজিকালি তো বাৰু অ সকলোৰে মানে চিন্তাধাৰা সলনি হৈছে আজিকালি। এতিয়া আজিকালি তোমাৰ সকলোৱে মানে হেৰি কৰে তথাপিও মানে আজিৰ সমাজতো কিন্তু এনে বহুতো কু সংস্কাৰ দেখা যায়, তুমি শুনিচাই চাগে ডাইনী সজাই পেলাই হত্যা কৰা হয়। মই মানে এইটো ভাবি আচৰিত হওঁ বিজ্ঞান সন্মত যুগত এই প্ৰযুক্তিৰ ইমান আগবাঢ়িছে আমি আমি চন্দ্ৰত গৈ ভৰি থৈছো। কিন্তু এনে এটা যুগতো নাৰীৰ কিন্তু এই দাৰি দাইনী সজাই পেলাই নাৰীক হত্যা কৰা হয়। এইবোৰ মানে আজিও কিন্তু আছে, কিন্তু আজিৰ আধুনিক যুগতো আছে ইয়াক লৈ পেলাই মই মাজে মাজে চিন্তিত হওঁ। গতিকে আমি সমাজখনকো সচেতন কৰিব লাগিব। যে এইবোৰ দাইনী চাইনী এইবোৰ একো নাই,। এইবোৰ পোৱা অন্ধবিশ্বাস হয়। সেইটো মানে আমি সমাজখনত মানে- অ এই বস্তুটো প্ৰ প্ৰচাৰ কৰি পেলাই মানে সমাজখন সচেতন কৰিব লাগিব।
উম তাকে।
বাকী ঠিক আছে দিয়া তেন্তে কথা পাতি ভাল লাগিলে আজি।
অ দিয়া
অ।